অ' কোৱা কি কৰি আছ হয় এতিয়া ভাত খাই বহিছো
হা হা
ভাত খাই উঠি জাষ্ট এতিয়া বহিছোঁ
কি কৈছা
এতিয়া ভাত খাই উঠি বহিছোঁ কৈছোঁ
অ আচ্ছা আচ্ছা ভাত খালা ন ময়ো তাকে এতিয়া ভাত চাত খাই বহিছো আৰু দেই অলপ তামোল চামোল খাই বহিছো আৰু
চব্জী বনালো খালা
আজি বিশেষ একো নাই দালিয়ে বনালো আৰু
অঁ
উম নিৰামিষ তাকে কাইলে গাহৰি মাংস আনিব লাগিব আৰু গাহৰি খাব লাগিব কাইলে
অঁ গাহৰি বেছি নেকি বুধবাৰে তোমালোকৰ তাত
অ টাউনত সদায় বেছি বিচাৰিলে মানে পোৱা যায় আৰু বিচাৰিলে মানে প্ৰত্যেকটো বস্তু পোৱা যায় ন
হয় হয়
উম
তুমি কি খালা
মই আজি খালোঁ হাঁহ মাংস।
আচ্ছা-আচ্ছা। ভালে-ভালে তোমাৰ দিন আৰু
এই দিন মানে আৰু বহুত দিন হ'ল মাছ-মাংস খোৱা নাইতো ঘৰত। তাকে আলহী এজনো আহিল।
অ', কোনহে আহিলে আকৌ?
হাঁহটো মাৰি দিলে আৰু আমাৰ হেৰি- হেৰি মানে পেহীদৌ আহিল পেহী।
আচ্ছা কৰ হয় পেহিদৌ তোমাৰ?
মোৰ পেহিদৌ গুৱাহাটীৰ।
আচ্ছা গুৱাহাটী গৈ পাইছা নাই তুমি তেতিয়াাহ'লে পেহিদৌ ঘ গৈ পাইছা চাগে ন?
অ', গৈ কিয় নাপাম?
তাকে-তাকে আমাকো নিবা আৰু কেতিয়াবা পেহীৰ ঘৰলে যাওঁতে আমিতো এনেকে গুৱাহাটী বৰ বেছি গৈ পোৱা নাই।
অ', ওলাবা-ওলাবা গুৱাহাটীটো দূৰ হয় ন পতককে যাওঁ বুলি যাব নোৱাৰি। সেইকাৰণে মানে কিবা প্ৰগ্ৰেম থাকিলে মানে যোৱা হয় মানে তুমি অহাবাৰ বিহুত যাম একেলগে।
উম তাকে-তাকে সেইটোয়ে কৰিব লাগিব আৰু।
তোমাক ফোন কৰিম তুমি আহি যাবা আমাৰ ঘৰলৈ তাৰ পৰা আমাৰ ঘৰৰ পৰা দুটাই ওলাই যাম।
উম উম উম সেইটোয়ে আৰু এতিয়া কিবা এটা কৰিব লাগিব আৰু।
অ'।
তাকে বাকী পেহিদৌ কাৰ লগত আহিলে অকলে আহিলে নে?
পেহিদৌ আমাৰ পেহিদৌ ৰ ল'ৰাজনৰ লগত আহিছিল দাদা মানে। পেহিদৌৰ ল'ৰাজন আছিলেতো দাদাজনৰ লগত আহিল। অকলেনো ইমান দূৰ অলপ বে ৰিক্স থাকে ন।
অ', তাকে আকৌ মহিলা মানুহ।
হয় -হয়, আৰু বৰ্তমান প পৰিস্থিতিতো ইমান ভাল নহয় মানুহো বিশ্বাস কৰিব নোৱাৰি ন
উম- উম, পিছে দাদা কিবা কৰে নে কি?
অ', দাদা মানে এনেকুৱা এ পি ডি চি এল কোম্পানীত মানে জব কৰে।
আচ্ছা-আচ্ছা, এইটো কেনেকুৱাধৰণৰ কোম্পানী মানে এ পি দি চি
এ পি ডিছি এল মানে এইটো গেছ কোম্পানী আকৌ। অ', মানে গেছ ইন্ধন মানে তোমালোকে মানে আমি ভাত বনাই খাওঁ গেছ আৰু সেইটো গেছ।
অ', অ', তাকে -তাকে, গম পাইছো বাৰু। সেইটো তোমাৰ সুধিছো আৰু।
অ', অ', চৰকাৰী আৰু যব
তাকে-তাকে, কিবা এটা নহয় কিবা এটা কৰিব লাগে দাদাই ভাল দিয়া আমাৰ এইবিলাক জব চব বিচাৰি থাকোতে সময়তো গৈছে আৰু। একো এটা কৰিব নোৱাৰিছো কেতিয়াবা ভাবিলে বেয়াই লাগে আৰু দিয়া।
অহ, হয় নেকি?
তাকে তুমি পিচ হা কি কৈছা?
তুমি এতিয়া কি কৰি আছা কাম?
তাকে মইও এনেই সৰু সুৰাকে এনেই আৰু এতিয়া পাৰ্ট টাইম জব এটা কৰি আছো আৰু। কেতিয়া এই নিজৰ চলিবলৈ হয় আৰু বিশেষকে আৰু অনি একো নাই।
হয় নেকি?
উম উম।
ভালে আছে, এনেই থা থাকিব নালাগে কিবা এটা কামত ব্যস্ত আছেতো এনেই থাকিলেতো ভাল নহয়, তাকে নিজৰ হয়, মানে অলপ নিজৰ খৰচাটো ওলাই আছে যেতিয়া ঘৰৰ পৰা প্ৰেছাৰটো মানে সিমান নাই পোৱা।
উম তাকে, মানে সেইটো কাৰণে আৰু মানে ইমান ডাঙৰ হলো এতিয়া। ঘৰতনো কি বুলি টকা পইচা খুজিম হয়, মানে কবলৈ গলে আমাৰ বয়সত মাঁ, দেউতাহঁতে সিঁহতে মানে সংসাৰ গঢ়ি আমাক জন্ম দিয়ে আৰু সিহঁতে খাইছিলে আৰু নিজে মানে নিজৰ আত্মনিৰ্ভৰশীল হৈছিলে। আমি এতিয়া ইমান ডাঙৰ হলো আজি ইমান টেকন'লজিৰ যুগত আমি বা একো কৰিব নোৱাৰিলে কেনেকুৱা লাগিব তুমি ভাবি চোৱা বাৰু। টকা পইচা খুজিবলে লাজ লাগে ঘৰত যে। কেতিয়াবা মানে কিছুমান কথা ভাবিলে বেয়া লাগে আৰু দেই, মানে কিমানো খুজিম ইমান ইমান আগৰ নিচিনা আগৰ মাঁ, দেউতাহঁতে তোমালোকে জানাই চাগে ইমান পঢ়া শুনাও নহয়। না চাকৰি আছে না কিবা আছে ঘৰত যিখিনি মাটি আছে তাতে খেতি বাতি কৰি বা কিবা নহয় কিবা এটা কৰি খুৱাইছে আৰু আমাক।
হয়।
কোনোমধ্যে খাইছো আৰু চলিছো আৰু মানে সাঁচতীয়া বুলিবলে একোতো নাই আৰু। উম, খাই পাইছো খাইছো আছোঁ জীয়াই, তাকে এতিয়া আমাকো ইমান ডাঙৰ লৈকে পঢ়ালে আৰু এতিয়া তাকে কিবা নহয় কিবা এটা কৰিবই লাগিব ন, মাঁ দেউতাহঁতক তোৰ ধাৰ মাৰি বা সুজুগ কৰিব নোৱাৰি আচলতে। মানে মাঁ দেউতাৰ কেতিয়াও ধাৰ পৰিশোধ কৰিব নোৱাৰি। তথাপিও ন সিহঁতক কিবা নহয় এতিয়া বুঢ়া বঢ়ী হৈ গৈছে সিহঁতক চলাবতো লাগিব ন।
হয় হয়।
সেইটো আৰু আমাৰ কি বুলি ক'ম আৰু ল'ৰা মানুহৰ জীৱনটোয়ে তেনেকুৱা আৰু। ল'ৰা হৈ জন্ম লৈছো যেতিয়া ষ্ট্ৰাগুল কষ্টটো কৰিবই লাগিব ন।
কষ্টটো থাকিবই।
উম, সেইটোৱেই আৰু। পিছে তুমি কিবা কৰি আছা নে? অঁ কি ক'বা জীৱনটো মানে আৰু উপায়টো নাই কি বুলিনো কম আৰু এ এইবিলাক কথা ভাবি লাভ নাই আৰু মানুহে জীৱনত কষ্ট কৰি যাব লাগে। যিমান পাৰোঁ যিমান পাৰোঁ কষ্ট কৰি যাম এদিন নহয় এদিন সফলতো হমেই, হয় নাই?
হয় হয়।
উম।
উম, আৰু কি কৈছিলা?
তুমি কিবা কৰি আছা নে এতিয়া বৰ্তমান?
অহ মই এতিয়া মানে ফাষ্টফুড দোকান এখন খুলিছোঁ
আচ্ছা-আচ্ছা কত।
মানে আমাৰ মেইন টাউনতে।
আচ্ছা আচ্ছা তাকে আজিকালি মানে ফাষ্টফুড দোকানখন মানে বহুত প্ৰফিট থাকে জানা।
অহ সেইটোৱেই মানে কিবা এটা হ'লেও সৰুকৈ হ'লেও আৰু কৰিছোঁ আৰু।
উম তাকে মানে। বিশেষকে এইবিলাক টাউনৰ ৰাস্তা কিনাৰ হলেও যদি আৰু কি মাটি বাৰী আছে ভালকে এদোবাৰ মান হলেও। তাতে যদি ভালকে এখন খুলিব পাৰ বহুত প্ৰফিট মানে এতিয়া টাউনত আচলতে আজিকালি কলেজ এইবিলাক মানে কিবা কিবি বিলাক থাকে ন' কলেজৰ ইস্তটেণ্ট বিলাক হোষ্টেল থাকে বা ৰুমত থাকে সেইবিলাকে মানে আবেলি সময়ত ওলাই আহে মানে ন' সেবিলাক। ফাষ্টফুড চাফুড খাবলে ফাষ্টফুডটো বা প্ৰত্যেকে ভাল পায়ে বাৰু। উম অলপ খাবলে মানে ভাল চাল হ'ব লাগে
অহ হয় খায় বহুতে খায় মানে বৰ্তমান সময়তো ফাষ্টফুডটো মানে নোখোৱা মানুহ নাই বুলিয়ে ক'ব পাৰি। নহয় বৰ্তমান যুগৰ যোনবোৰ ল'ৰা ছোৱালী, উঠি অহা ল'ৰা ছোৱালীৰ প্ৰজন্ম
তাকে তাকে সেইটো যে হয় আকৌ দেই। উম আজিকালিটো জৰ্ব চ'বতটো পাম বুলি আশা কৰিব নোৱাৰি আচলতে। আজিকালি কি নোৱা।
নাই নাই নাই চাকৰি আশাত থাকিব নোৱাৰি বৰ্তমান সময় যে।
উম তাকে আজিকালি মানে বিজনেছ বিলাকে ভাল। লাগিলে সৰুৰ পৰা মানে আমি মানুহে শূন্যৰ পৰা ষ্টাৰ্ট কৰিলেহে আমি কিবা নহয় কিবা এটা কৰিব পাৰিম। হয়।
অহ' তাকেই
উম ‌এতিয়া এতিয়া মানে তুমিতো বিজনেছত লাগিছা বুলিয়ে কব পাৰি। সৰু সুৰা বিজনেছ। আচলতে সৰু সুৰা বুলি ক'ব নোৱাৰি। আচলতে দোকানখন দেখিবলৈহে সৰু দেখে কিন্তু ফাষ্টফুড বোলাটো যে কিন্তু ইয়াৰ মানে আঁৰত কিমান মানে পইচা থাকে। উম ক'ব নোৱাৰা আৰু
হয়। তেনেকুৱাই আৰু
উম তাকে তাকে। পিছে এ কোনটো টাইমত খোলা এনেই দোকানখন? কেতিয়াবা যাম আৰু খাবলে।
মানে মই ই ই সন্ধিয়া চাৰিটা ন' চাৰিলৈকে পাঁচটাৰ পৰা সাতামান বজালৈকে থাকোঁ।
আচ্ছা।
' মানে দিনৰ সময়তো ইমান। অহ' মানে সেইটো টাইমতে মানে ল। গধূলি টাইমত এতিয়া গৰম দিনতটো দিনতো কোনো নাখায়। ঠাইবোৰ ইমান গৰমত ৰ'দত মানে গধূলি টাইমত। জনে মানুহবোৰ ওলাই আহে। তেতিয়া খায় আৰু।
উম মানে দি ইমান ৰ'দ গৰমত মানে সিমান এটা প্ৰফিট নহয় আচলতে ন'। মানে দিনটো এনেই ব্যস্ত।
অহ মানে কাষ্টমাৰটো পোৱা নাযায় মানে দিনত ইমান কৰি।
উম তাকে তাকে। পিছে ৰেগুলাৰ খোলা নে দোকানখন?
অহ চানডে অলপ ৰেষ্ট দিওঁ
আচ্ছা আচ্ছা মানে আৰু এই নিজকো অলপ সময় দিব লাগে হয় নাই। কিমাননো। কাম কাম কে কৰিব লাগিব এতিয়া। আৰম্ভ কৰিছে যেতিয়া পাৰ্মমানেণ্টলি মানে যিটো গোটেই জীৱনটোতো কিবা নহয় কিবা এটা কৰিবই লাগিব। অলপ নিজকো সময় দিব লাগিব, নিজকো মেইনটেইন কৰিব লাগিব চা। হয় নাই?
হয় হয়।
উম, পিছে মানুহ ৰাখিছে নে নিজে চম্ভালে গোটেই সমস্ত খিনি?
নাই নাই বৰ্তমানটো অকলে কৰি আছোঁ।
আচ্ছা।
তেনেকেতো লগৰ বা চাপতৰ কোনো নাই বাৰু। যি পাৰো নিজে কৰি আছো আৰু।
উম। পিছে বহুত দিন হ'ল ন' কথা পতৰা নাই প্ৰায় তিনি চাৰি বছৰ মান হল। বিয়া চিয়া পাতিলা নেকি?
নাই নাই নাই। বিয়াটো কথাটো মই মানে মূৰত নহায় হ'ল।
কিয় বা?
মানে প্লানটো ইমান - কি বুলি কয় এইটো?
হা হা?
মানে ঘৰৰ অৱস্থা ইমান ভাল নহয়তো। মানে বিয়া পাতিলেতো আৰু মানে দায়িত্ব - দায়িত্ব টো বাঢ়ি যাব ন পটক কৈ। সেইটো কাৰণে বিয়াটো মানে অলপ মানে বিৰত ৰাখিছোঁ।
তাকে তাকে, আচলতে হয় - মানে সিমান - মানে আমি কি বুলি কওঁ আমাৰ মধ্যবিত্ত মানুহে মানে বিয়া চিয়া পতাৰ আগতো মানে - কিবা নহয় কিবা এটা কৰি হ'ম মানে চাকচেক্স হৈ ল'ব লাগিব তাৰ পিছতহে এইবিলাক কথা ভাবিব লাগিব আৰু।
সেইটোৱে সেইটো কাৰণে -
তাকে তাকে ভালে কৰি চাই দিয়া সময় আহিব এতিয়া। মা দেউতা, মা দেউতা বঢ়া বুঢ়ী হলে আও পাতি- পাতিব লাগিব। এটা সময়ততো পাতিবই লাগিব।
হয় হয় হয়। হয় হয়।
হুম। তাকে তাকে, একো নাই একো নাই এইবিলাক পাৰি আৰু। সুধা হৈ বেয়া নাপাবা আকৌ মানে ঘপককৈ মনত পৰি গ'ল মানে বহুত দিন - কথা পতা নাই ন তোমাৰ লগত। তাকে ইমান দিন মানে সৰুতে, সৰুতে মানে - কলেজ লাইফত একেলগতে পঢ়া আৰু আকৌ হাইস্কুল টাইমত - তাকে আকৌ মইয়ো এইপিনে বাহিৰত আছোহি। বহুত দিন কথা পা নাই বিয়া চিয় পাতিলে নেকি দাই বুলি ভাবিলো মনত মানে পতকে ভাৱটো আহি গল আৰু।
নাই নাই মই এইবোৰ ক্ষেতত মানে বেয়া নাপাওঁ মানে বহুত ভাল লাগিছে মানে মনটো ফূৰ্তি লাগিছে তুমি মনত - পেলালা যিহেতু।
উম, তাকে তাকে তাকে।
এনেকেই ফোন কৰি থাকিবা। বৰ ভাল লাগে মনটো ফূৰ্তি লাগে।
তাকে তাকে ফোন কৰিম কেতিয়াবা।
কেতিয়াবা মানে সময় পালে কৰিবা মানে।
উম সময়টো মানে, আচলতে এনেকুৱা হয় কি - মই যেতিয়া সময় পাওঁ তেতিয়া তুমি নাপাব পাৰা, মানে তুমিতো এতিয়া - মই প্ৰায় পাঁচটা বজাৰ পৰা মানে, অফি - এই কাম চাম বিলাক বন্ধ হয় ন, তাৰ পৰা সাতটা মানলৈকে হে - এয়া মানে সময় পাওঁ তাৰপিছত আকৌ মানে মই নিজৰ কামতো ব্যস্ত হ'ব লাগে। তাকে এইবিলাকে সময় বিলাক যায়গে আৰু সনেকেই।
হয় হয়।
উম আকৌ তুমিতো চাগা পাঁচটাৰ পৰাই দোকান খোলা চাগে এতিয়া ফাষ্টফুডৰ?
হয় হয়।
তাকে কেতিয়াবা সময় সময় পালে ফোন কৰিম দিয়া ন?
কৰিম কৰিম কৰিম ময়ো কৰিম তুমিও কৰিবা।
অ তাকে তাকে দিয়া বাৰু আজিলে ৰাখিছো তেতিয়াহলে ন? মানে বহুত টাইমো হৈ গ'ল শুবলো হৈ গ'ল।
অ হয় হয় ভাল লাগিল কথা পতা আৰু।
অ অ তাকে তাকে।